হেল্ল'।
অ ভালনে তোমাৰ?
ভালেই। কি কৰিছা?
এইয়া গা পা ধুই পেলাই এ চাহ বনাব ধৰিছো।
অ ইহঁতে উঠিলে?
উম, ডাঙৰ জনী উঠিলে সৰুজনী নাই উঠা।
অ, অ হেৰি এই সেইদিনা হেৰি অ খালো, খালো তুমি সেইদিনা হেৰি কি গছ পুলি ৰুলা নে? এই হেৰি যে কৰিছিলে।
অ ৰু লো এয়া আকৌ পাচ কপি, পাচ কপি ফটো উঠিব দিছে।
উঠিলা?
অ', উঠিলো।
অ হয় উঠিলো তাক তাকে মই বোলো তুমি উঠিল নে নাই হেৰি ফ ফটোখিনি আকৌ হেৰি ক'তটো দিব দিছে যে সিহঁতলে আকৌ পথাৰ প দিছে যে এই আমাৰ যে হেৰি এ এয়া দছ হেজাৰ টকাটো যে দিছিলে
অ অ
অ সেইটো হেৰিয়তে আকৌ এই তাতে ক'ড নম্বৰ এটা আছিল যে কাগজখনত আমাৰ যিখন পঠাইছিলে অ' সেইখনলৈ মানে সেইখনৰ কড নম্বৰ তটো সেই তাত অটি পিত মানে ভৰাব লাগিব যে অটি পি আহিব নাম্বাৰ সেই নাম্বাৰটো ক'ত নাম্বাৰটো ভৰাব লাগিব তাত ফৰ্ম এখন দিছে যে সেই সেইটো কাৰণে মই বোলো কৰিল নে নাই এনেই খবৰ এটা লও
এ কৰিলো কৰিলো
কি বুলি দিছে তোমালোকক
উম এ এ এডাল শিলিখা পুলি দিছে পছা আৰু এডাল কি মেহটা পুলি দিছে
মেহগনি
অ' মেহগনি
অ ক'ত ৰুইছা এ এইখন বাৰীতে ৰুইছা নে বেলেগ জেগাত ৰুইছা
নহ এইখন বাৰীতে ৰৰুইছো
অ' উ হ ভালে ভালে কৰিছে দিয়া ন এইখন ইমান গছ চছ নাইকিয়া হৈছে আমাৰ অক্সিজেনৰ হেৰিটো কমি কমি গৈ আছে দিনে দিনে গছ চছ ৰুব লাগে
তুমি কৰ ৰুইছো
মই ঘৰতে ৰুইছো তোমালোকৰ ফালে কিমানকে দিছে এটা নে দুটা
দুটা নাই এটা দুটা মানে ম মোৰ এটা অঁ মোৰ এটা মা এটা
মানে যিমান মানুহ সিমানহে দিছে আৰু প্ৰতি গৰাকী মানুহকে এ এজোপাকে দিছে আৰু গছ
আহ এজোপাে দিছে
ফালে আকৌ হেৰি কাৰোবাৰ জেগা আছে বেছিকে ৰুব পাৰে কাৰোবাৰ কম আছে মানে এজোপাই লৈ গৈছে তেনেকুৱা
অ
আমি তেনেকে ৰৈছো এতিয়া আমাৰ জেগা আছে যে মই তিনটা পুলি আনিলো আৰু আগতেও সেই ৰোৱা প্ৰতি বছৰে এনেকে ৰুয়ে থাকো যে মই তেনেকে তেনেকে ঠাই বিলাক উৰুই উৰুৱে গৈছো এইবাৰ সেইকাৰণে তিনিটা আনিছো
অ
উ
ন বাৰীত শাক বাৰীতো শাক শাক পাচলি কৰাোৱা গৈছে
অ বাৰ শাক পাচলি গৈছে অ সেইকাৰণে ন লাগেও অকণমান জেগা হয়নেে অ গছ বোৰ ই থাকিলে ৰই থাকিলেও মানে জেগাটো অকণ
অ এ ৰঙালাও কৰিছো ছো তাৰ পিছত ভুল জিকা তেনেকে কৰিছো
অ ভালেই কৰিছা দিয়া ঘৰতে শাক পাচলি খেতি কৰিছে খাব হৈছে নে নাই
অ খাব হৈছে এ বাৰিলে আহিয়ে আছো
অই দে শাক চিগিবলৈ গ'লা
অ এয়া ৰঙালাও পাঁচ কেজি ছিগিছো আকৌ ভোল ছিগিছো পাঁচ কেজি তাৰপিছত আধা কেজি মান ঘৰত ৰাখ কি এইখিনি বেচিব দিছোঁ আৰু
অ তুমি হেৰি এয়া দকিও ক আছা ম
কিয় কৰি আছো
ভালে কৰিছা দিয়া ন সেনেকে গৈ পেলাই কিবা এটা খৰচ ত ওলাই
অ এ বেলেগ মানে কি এনেকে খৰচ হেৰি কৰি পেলাই মানে বিক্ৰী কৰিয়ে ঘৰখন
অ ভালে কৈছা ভালে কৈছা তোমালোকৰ চিজননৰ বস্তু চবো লগাই থাকে ন চব
অ চিজ জনত লগাই থাকো
অ তেয়াহ'লে ঠিকেই আছে ঘৰতে তোমালোক হেৰি ন আজিকালি সাৰ সুৰ দিয়া ইমান বজাৰ খাদ্যয়বোৰ ইমান ভেজাল সেইবোৰ খোৱাতকে এতিয়া ঘৰত ঘতে কৈছা ঘৰত কি হেৰি সাৰ কি দিছা
এই কেঁচুসাৰ গোবৰ সাৰ সেয়াই দিওঁ এনেই কিনা সাৰটো নিদিওঁ আৰু
অ' ভাল হয় তেতিয়াাহ'লে তোমালোক সেইটো খোৱাতো বহুত ভাল গম পাইছ নে নাই?
উম কিনা সাট টো দিলে মানুহৰ বেমাৰও হয়
বেমাৰ হয় মানে সেইবিলাক খাই খাইতো মানুহৰ কিমান মানুহ বিিলাকৰ কি হৈছে মানে চব কেমিকেলহে আৰু সেইবোৰ খালে মানুহৰ উ আজিকালি যে মানুহবোৰক বহুত বেমাৰ হৈছে সেইটো
অ' সেইটো কাৰণে ঘৰতে বনাই দিছো।
ভালে কৰিছা
উম
তেনেকে কৰি কৰি খুৱাব পাৰিলে আৰু ল'ৰা ছোৱালীৰ কাৰণনেও ভাল দিয়ে এতিয়া আমি চুৱ কিনা বস্তু বোৰ খুৱাও হয়নে? কিনি আন পাওঁ সেইবোৰ বস্তুতো চব তেল থাকে সেইফালৈ পটককে চাবা অকণমান বেমাৰ এটা হলে ডকক্তৰ ওচৰলৈ নগ'লে নহয়।
অ'।
কিন্তু এই এনেকে ঘৰুৱা খাদ্য যিখিনি ল'ৰা ছোৱালীয়ে খায় সিহঁতৰ বেমাৰ আজাৰো কম। কিন্তু যিখিনি ল'ৰা ছোৱালী এইবিলাক দোকানৰ টোবা এইবিলাক সাৰ সুৰ দিয়া এইবিলাকহে নহয় তেনেকে আজিকালি টাউনৰ মানুহ বিলাক তেও নিজৰ ঘৰত তে জেগা নহলেও চাদৰ ওপৰতে তেনেকে খেতি কৰি খায় কাৰণ কিয় বেমাৰ বজাৰৰ পৰা ৰক্ষা পাবলৈ হয় নে? আমাৰ মানুহ বিলাক তে হেৰি গাঁৱত এতিয়া ইমান সুবিধা কিছুমানেতো কৰে বাৰু বহুত গাঁৱৰ মানুহে কৰে ন, কিন্তু টাউনৰ তুলনাত গাঁৱত আমাৰ ফালৰ পৰা বহুত ভাল
উম উম
এতিয়া আন নহলেও তুমি ধৰা কচু খাব পৰা ঢেকীয়া ন? সেইবিলাকতো আমাৰ গাঁৱতে থাকে উ খেতি নকৰিলেও এনেই হোৱা বস্তু সেইবোৰ হয় নে নহয়, গতিকে সেইবোৰ খাব পোৱা যায় তাৰ পিছত আকৌ নৰসিংহ, ভেদাইলতা, মানিমুনি এইবোৰ আমাৰ গাঁও জেগাত থাকে এতিয়া আকৌ কলমৌ দিন আহিছে যে হৈনে সেয়াই মানে তেনেকে আকৌ ৰঙালাও আগটোও খাব পাৰি নহয়।
অ, সেয়া পাৰি।
পচলা চচলা সেইবোৰ কিন্তু সেইবোৰ ল'ৰা ছোৱালীয়ে আজিকালিৰ ল'ৰা ছোৱালীয়ে অকমান সেইটো খাই কিমান সিমান ল'ৰা ছোৱালীয়ে মানে ইমান নাখায় কিন্তু তটো খোৱা বহুত ভাল দিয়া
ভাল ভাল
খৱ নে এইবিলাক খাই নে সিহঁতে
উ সৰুজনী খাই ডাঙৰ জনী ইমান খাব নিবিচাৰে
অ
ত খাবলৈ অক অকমান খাই আওঁ
অ মই সেই কালি সেই পচলা বনাইছিলো তাৰ প্ৰথমতে নাখাও বুলি কৈছিলে তাৰ পিছত মোক কলো যে বোলয়া খালে বহুত ভাল ইয়াক স্বাস্থ্যৰ কাৰণেও ভাল আৰু বোলো হেৰি বাকী তুমি এইবিলাক বি দি কিবা খোৱাত বোলো এইেইটো খোৱা বেছি ভাল হে সেইটোকে খাবা সেইটো খোৱাচোন একো নহয় তাৰিছত যেতিয়া এনেকে কলো তাৰপিছতে যেনিবা সেই খালে আৰু
অ এ খাব লাগে ল'ৰা ছোৱালীয়ে
অ শাকটো আকৌ হেৰি শাকটো ভাজিলে গলে ইমান খাবলৈ তাই ইমান ভাল নোপায় কিন্তু এয়া মই মানে কি কওঁ হেৰি যে আতা মাৰিলে এ আটা মাইলে সেই তেনেকে হেৰি কৰি পেলাই অ' বিট বিধ বা হেৰি এনেকে দি দিওঁ এ এইটো যে পালেং শাকটো।
আহ।
সেই পিচি পেলাই ৰসতটো তেনেকে দি দিব তেনেকে তেতিয়া খাব বিচাৰে নহ'লে আকৌ এই অ' লাই শাক চাইাক কেনেকে থাকিলে অকমান চাটনি বনাই দিওঁ, তেতিয়া মানে খাই আৰু নহলে এনে ভাজিটো খাবলৈ মানে ইমান ভাল নাপায় চাটনি বনাই দিলে আকৌ সেইবোৰ এনেকে ৰস বনাই পেলাই মই ৰুটি চ দুইটা দিলা, তেনেকে হলেও অকমান বোলো খাওক ন?
অ'।
আ ক এনেই নাখায় তেনেকে দিওঁ আৰু তেতিয়া খাই।
এতিয়া শালত কিবা লগাইছ নে?
এতিয়া নাই দিয়া সময় মিলাবগৈ পৰা নাই। তুমি?
নাই মই লগোৱাই নাই লগাম হে আৰু।
অ'।
এ সময় নিমিলেগেচোন।
সময় নিমিলে তাক কে
ঘক কাম বন কৰি আকৌ উম।
আ এতিয়া মানে গৰমটো এইকেইদিন ইমানেই বেছি হৈছে তোমাৰ একো কৰিম বুলি কও মন নাযায়
যি গৰম দিছে। কি বনাব নো?
এতিয়া? এতিয়া মোৰ হেৰি ভাত হলেই মোৰ মানে আমাৰ সোনকালে খোৱা যায় যে অ' ভাত হ'লেই। এতিয়া ভাতৰ লগত সেই তোমাৰ মই বনালো হেৰি নৰসিংহ আৰু মাছ আছে ছিলে মানে অ' সি ম আলু তেনেকে অকমান বনালো বোলো এনেই পৰিয়ালে মছলা খাবলৈ অকমান হেৰি হব যে আদা নহৰু অকণ দি পেলাই তেনেকে বনালো মাছ তাৰপিছতে আৰু পাপৰ ভাজিছো আৰু ভাত এতিয়া বেলেগ বস্তু নাই আৰু কালি মাছ আছিলে
উম উম
বনালো তুমি কিহে বনাবা এতিয়া
নাম তাৰপিছত অঁ লেচু চেইমা আলু তেনেকৈ কৰি ভাজিম
অঁ
তাৰপিছত পটল ফ্ৰাই কৰিম আৰু
আঁহ এ ৰাতিপুৱা সময়ত খিনি দৌৰা দৌৰি হয় যে ইমান কৰি থাকিবলৈও সময় নহয় আৰু মানে কৰি দিলেও খাই যাবলৈ সময় নহয় যে
অঁ নহয়গৈ
আমাৰ মানে চাৰে সাতটাত যায়গে
উম উম
সেইটো কাৰণে মানে নিমিলেগৈ বস্তু বনাই কৰি দিলো আৰু এতিয়া গা ধুই আহিছে খাব আৰু
অঁ অঁ
বহুত হেৰি অঁ তুমি যদি হেৰি ফটো খিনি উঠিলা মই সেই ফটো খিনি কথাকে সুধিবলৈ তোমালৈ ফোনটো কৰিছিলো জানে
অঁ অঁ নাই উঠিলো অঁ দিলো জমা দিলো তাৰ পিছত তাতে নম ফোন কৰিলে তাৰপিছত নম্বৰ বিচাৰিলে তাৰ পাছত আকৌ অতিপি দিলো
পালিকা বিচাৰিছে নহয় ন
বিচাৰিছে তাৰ পাছত অ তি পি তেওঁ দিবিতো দি দিলো আৰু
অঁ ঠিক আছে দিয়া তেতিয়াহলে হ'ব বাৰু ন
উম উম হ'ব
অঁ অঁ অঁ
ৰাখা দিয়া